হেল্ল'।
অ, কি কৰিছা?
অ মই এনেই বহি আছো। তুমি?
অ মইয়ো এনেই আছো বাৰু।
অ চাহ তাহ খালা?
চাহ খোৱা নাই। তুমি?
নাই খোৱা ময়ো। মই নাখাওঁৱেই চাহ।
অহ।
বাকী এতিয়া ক অ দুপৰীয়া খোৱা হ'ল বাৰু। তোমালোকে
অহ, অ আমিও খালো আৰু।
বাকী এতিয়া গৰম বন্ধ নহয়, ক'তো ফুৰিবলৈ যোৱা নাই।
অঁ যাম ভাবিছোঁহে যোৱাই নাই। এ দৈমেৰা ফালে যাম বুলি ভাবিছো।
অ'। ফ্ৰেণ্ডছৰ লগত যাবা নে ফেমিলিৰ লগত যাবা।
অ ফ্ৰেণ্ডছৰ লগতে যাম ভাবিছো।
অহ, অহ মই তেনেকে যোৱা নাই বাৰু মই। জানো ছিকিম যোৱা কথা ভাবি আছিলো বাৰু।
অ
তাৰ পিছত এই মানে সেয়া আৰু প্লেন বিলাক বনালে। মানে কেঞ্চেল হৈয়ে থাকে ন কোনোবা এটাৰ প্ৰব্লেম আহিয়ে যায়।
তাকে প্ৰব্লেমতটো হয়ে বাৰু হয়নে।
অঁ এনেকে আজি যাম কালি যাম তেনেকা কৈ থাকোতে গৈছে।
অঁ
এতিয়া জানো অ পোন্ধৰ তাৰিখ মানে যাম নেকি চাগে।
অঁ অ। আমিও পোন্ধৰ তাৰিখ মানে যাম ভাবিছো আৰু।
অ তাত থাকিবানে নে এনেই দিনদিয়াকে যাবা।
উম আমি থাক নাথাকো চাগে নে থাকো। গেৰেণ্টি নাই আৰু।
অ, মানে থাকি ললে ভাল আৰু জেগাবিলাক অলপ ভাল। কে এক্সপ্ল'ৰ কৰি আহিব পাৰা।
হা
গুচি আহিলে তুমি জেগা বেছিকে চাবলৈ নাপাবা।
সেইটোয়ে নাই আমি মানে তাত- থকাকে নাযাওঁ দৈমেৰা হয়তো তাত পিকনিক খাব যাম তাৰ পিছত- তাৰ পৰা আহি আকৌ হেৰি- কি বুলি কয় শ্বিলং ফালে যাম বুলি ভাবিছো।
অ অ তেনে তোমালোকে পিকনিক চিকনিক খাই কৰি আহি এনেকে শ্বিলঙত। দুদিনমানৰ কাৰণে ষ্টে কৰি জেগাখিনি চাই কৰি আহিব পাৰিবা আৰু।
অ‍ঁ সেইটোৱে।
উম
ফাৰ্ষ্ট আগত পিকনিকটো খাই লওঁ খাই কৰি তাৰপিছত। হেৰি শ্বিলং ফালে যাম আৰু।
অ ট্ৰেভেলিং কৰি ভালে পোৱা চাগে।
অঁ ভালেই লাগে আৰু।
মই আকৌ ট্ৰেভেলিং কৰি অ- এতিয়াই ফুৰাদিন সেইটোৱে পিছতনো কত বুঢ়া হলে ফুৰিবলে পাৰিবা।
সেইটোৱেটো।
মইও সেই তেনেকুৱা মানে ট্ৰেভেলিং কৰি ভালে লাগে কিন্তু এই যে মানে ৰাস্তালত গৈ থ- তাৰ কামতোয়ে বৰ বেয়া পাওঁ।
অঁ অঁ
মানে গৈ পাই জেগা খিনি পোৱাৰ লগে লগে ভাল লাগে, কিন্তু সেই ডেষ্টিনটো মানে যোন- টো গৈ থাকাই হয় ডেষ্টিনেশচনটো ফালে সেইটো জেগা মই বৰ বেয়া পাওঁ। কিছুমানৰ মানে বমি হয় নহয় আকৌ গৈ ত মানে। মচন চিকনেচ আছে বাছত চাছত উঠিব নোৱাৰে বা গাড়ী কেতিয়াবা কাৰতো হয় কাৰোবাৰ। বমি চমি হয়।
অ কিছুমানে উঠিব নোৱাৰে আকৌ।
নোৱাৰে মোৰ আকৌ এইটো প্ৰব্লেম নাই কিন্তু ভাৱটো আহে বাৰু বাত মানে ইমান।
অ সেইটোৱে আৰু সেইটোতো বহুতৰে হয় প্ৰব্লেমতটো।
উম বহুতৰে হয় তোমাৰ হয় নাই পিছে।
নাই মোৰ নহয় বাৰু এনে ভাৱটো আহে। কিন্তু নহয়গৈ আৰু।
নহয় কে মানে ইমান ভাবি নাথাকো যোনে বেছি ভাবি থাকে মানে সেইটো কথাকে তেতিয়া হয়।
অ সেইটোৱে।
উম বাকী এনেই চিনেমা তিনিমা চাইছ নে নাই।
চিনেমা চাব যোৱাই নাই। এই যাম জাম কে থাকিয়ে গৈছে আৰু তুমি চালা নেকি।
নাই ময়ো যোৱা নাই ময়ো চাম চামকে। মানে কিবা এখন চাবলে ল'বা নহয় কোনোবাই ক'ব আকৌ এ ইমান ভাল নহয় এনেই এনেই ৱেষ্ট, তিনি ঘন্টা আকৌ সে নোযোৱা হয়। আকৌ কোনোবাই ক'ব ভাল হয় তেনেকে তেনেকে মানে থাকি যায়গে।
অ আমাৰ আজি যোৱা কথা আছিল। নহ'লেই আৰু যোৱা।
কোনখন চাবলৈ গ'লা হয়।
এ চুপা চুপি ওলাইছিল যে সেইখন।
অ মই শুনিছো মানে চুপা চুপিখন বোলে ইমান এটা ভাল হোৱা নাই। আকৌ আগৰখন নাচালে বুলি এইখন ভালকে বুজি নাপায়। আৰু এখন আছে বোলে চুপা চুপি। আকৌ এতিয়া নতুনকে আৰু এখন ওলাইছে নহয় ককা দেউতা নাতি হাতী।
অ অ শুনিছো বাৰু ময়ো।
কৈছে সেইখন বৰ ভাল হৈছে ধুনীয়া হৈছে।
ক'বই বাৰু তাতকে নিজে চালেহে গম পোৱা যায় আৰু
অ সেইটো হয় বাৰু অ আকৌ চবেই ভাল নাপায় ন যিটি বস্তু মানে, কোনোবাই যদি ভাল পাইছে সেইটো বস্তু আমি ভাল মানে বেয়া পাইছে যদি আমি ভালো পাব পাৰো।
অ সেইটোৱে আৰু কিছুমানে বেয়াও পায়। কিছুমানো ভালো হয় আৰু তেনেকুৱাই আও,
তেনেকুৱাই আৰু তাকেহে।
কলৈকো নোযোৱা এতিয়া ওলাই কৰি।
ওলাই কৰি মানে তেনেকৈ মই ইমান ঘূৰি নুফুৰোঁ ঘৰতে আছোঁ বাৰু।
অ
এইকেইদিন আমাৰ ঘৰতহে আলহী আছে।
অ অ।
জিছ বিলাক আহিছে আৰু গৰম বন্ধ বুলি।
অ এতিয়াতো আহিবই বাৰু।
উম চবেই আহে অ সেইকাৰণে আমি যোৱা নাই আৰু এতিয়া সিহঁতে গ'লেহে। ভাবা হ'ব আৰু ক'ত যাওঁ কি কৰো।
অঁ আমাৰো আহিছে বাৰু।
সেইবিলাক থাকেই আৰু মানে গৰম বন্ধতেই ফুৰে ন মানুহবিলাক বেছিকে।
এইটো এনেতো সময় নাপায়ে ফুৰিবলে।
নাপায়ে পঢ়া শুনা খালী এতিয়া পৰীক্ষা পাতিব আকৌ। তোমাৰ দুই তিনিমাহৰ পিছত পৰীক্ষা আৰম্ভ হ'লেই।
অ আকৌ হবই এতিয়া আৰু
হ'বয়ে, আজি, আজিকালি এক্সাম বিলাক ইমান সঘনে পাতে পঢ়ি আছো পঢ়ি আছো অ।
অঁ কিমান ক্লাছত পঢ়ি পঢ়ি আছা?
মই এবাৰ বি এছ চি ফাৰ্ষ্ট ছেম।
অঁ অঁ।
তুমি?
মই বি এ ফ্ৰথ চেম ফোৰ।
অ মই এবাৰ এডমিচন লৈছো হে।
অ,
ডিগ্ৰী মানে এইচ এছ পাছ কৰি কিনে মানে ডিগ্ৰীত এডমিশ্যন লৈছোঁহে বি এছ চি।
অ অ ক্লাছ কৰিব পালানে নাপালাই চাগে।
নাই পোৱা নাই পোৱা। ক্লাছ বিলাক আগষ্টৰ পৰাহে হ'ব, অ ডাইৰেক্ট গৰম বন্ধ দিছে আগষ্টৰ পৰাহে আৰম্ভ হব। তাকেহে এই এতিয়া মানে এনেকুৱা লাগি আছে যেন কেতিয়া খুলিব ক্লাছটো কেতিয়া হ'ব আৰু আমনি লাগিছে ন ইমান একে সেই একজাম শেষ হোৱাৰ পৰা এতিয়ালৈকে তোমাৰ চাৰি পাঁচ মাহ হল ঘৰতে বহি বহিয়ে আছো। তাছত আকৌ। যেতিয়া কলেজডাল খুলি যাব তেতিয়া আকৌ এনেকুৱা লাগিব কিয় খুলিলে কিয় খুলিলে গৰমত।
উম, যেতিয়া গৈ থাকিবা গৈ থাকিবা তেতিয়া আৰু যাবলৈ মন নোযোৱা হৈ য-
যাবলৈ মন নাযাব, আমনি লাগিব, গৰম লাগিব।
অ, তাকে কলেজখন ওচৰত নে দূৰত আছে তোমাৰ?
কলেজ মানে ইমানো দূৰ নহয় আৰু আধা ঘন্টামান লাগিব কলেজ পাবলে।
অ অ।
বেছি দূৰ নহয়। ওচৰতে আৰু আ আমাৰ এৰিয়াটোতে আছে। কিন্তু এই ত্ৰিশ মিনিটমান লাগে।
অ অ, খোজকাঢ়ি যোৱা নে গাড়ীত যোৱা?
গাড়ী গাড়ী খোজকাঢ়ি যাব নোৱাৰি। দূৰ আছে ইমানো ওচৰ নহয় অ খোজ কাঢ়ি যাবলে এ দাদা তোমাৰ এইফালে আকৌ এফ- ফ'ৰ লাইন বনাই আছে যে হাইৱে বনাই আছে এইফালে তোমাৰ। ইমানে বেয়া ৰাস্তা ইমানে মানে তোমাৰ গাড়ীত জাম কেনেকা জাম লাগে।
উম, বহুত জাম লাগে তেনেকুৱা নতুনকে বনাই থাকিলেতো তেত- এতিয়া ক'বই নালাগে আৰু।
এইফালে তোমাৰ ত্ৰিছ পঁয়ত্ৰিছ মিনিটমানতটো তোমাৰ ট্ৰেফিকতেই ফচিব লগা হয়।
তাকেহে।
আকৌ এনেকুৱা ধূলি হৈছে ইমানেই পলিউচন হৈছে।
উম, ধূলিতো হ'বই এতিয়া আৰবো এইয়াব পানী বৰষুণ দি থাকে তো। বোকাও হয় কিছুমান জেগাত।
অ। এইফালে আকৌ এইবাৰ তোমাৰ বহুত ৰ'দ দিছে মানে এনেকুৱা ৰ'দ দিছে তোমাৰ বৰষুণৰ নাম মানে নামৰ নিচা নায়ে, আজি ৰাতি কেতিয়াবা বৰষুণ দিয়ে, আক- কৌ দেখোন দিন ছকে টিকাপুটীয়া ৰ'দ।
উম, আমাৰো সেইটোয়ে হৈ আছে। আৰু বৰষুণ নিদিলে মানে খেতি বেয়া হয়।
খেতিটো বেয়া হয় অ সেইট-
এতিয়া খেতিৰ চিজনটো বৰষুণ দিলে ভাল আৰু।
উম, আৰু মানে খেতিটো। মেইনলি পানীৰ ওপৰতে ডিপেণ্ড কৰে ন বৰষুণ আহিলে সিহঁতৰ। খেতিতো ভাল হয়।
অ।
বাকী তোমালোকৰ খেতি কৰে নে নকৰে?
আছে। আমাৰ কৰে বাৰু। হ'ল ৰোৱা। যেনে তেনে লগালো আৰু ৰ বৰষুণ। সেই দুদিন দিছিল তেতিয়াই আৰু লগাই দিছো আৰু।
মানে খেতি কৰিলে ভাল ঘৰৰ চাউলখিনি খাব লে
অঁ সেইটোৱে।
আমাৰ খেতি নাই এতিয়া চব কিনিব লগা হয়।
অঁ, তোমালোকৰ খেতি নকৰে?
হেল্ল'
অ তোমালোকৰ খেতি নকৰে নেকি কৈছো?
অ নাই আমাৰ খেতি নকৰে। খেতি নকৰা মানে আমাৰ তেনেকুৱা খেতি কৰা জেগাই নাই।
অঁ।
আমাৰ মানে ই মানুহে তেনেকে খেতি নকৰে। এখন - দুখন ঘৰেহে খেতি কৰে।
অঁ।
মই ভালকে এনেকে দেখিও পোৱা নাই আজিলৈকে খেতি কৰা। অঁ।
অঁ।
মানে ভাল হয় আৰু তোমাৰ নিজৰ মানে নিজৰ চাউল নিজে খাব পাৰি।
অঁ। আকৌ চাউলৰ দামো বাঢ়িছে এতিয়া খেতিটো থাকিলে ভাল আৰু।
অঁ, বহুত দাম বাঢ়িছে আজিকালি বহুত বাপৰে!
বস্তুৰো দাম হৈছে, কি কবা আৰু। বজাৰ বিলাকত গলে আৰু চিন্তাই লাগি যায়।
তিনটাই লৈ তুমি হেজাৰ টকা লৈ যাবাচোন তৎক্ষণাতে শেষ হৈ গুচি আহিব।
বেগটো ৰাধা আধা বেগো অঁ তোমাৰ বেগ গৰ আধাও নভৰিব কিন্তু তোমাৰ পইচা কিন্তু পুৰা খৰচ হৈ গুচি আহিব।
সেইটোৱে।
এইবিলাক মানে কি কবা আৰু বস্তুবিলাকৰ দাম বাঢ়িছে জেনেৰেচনৰ মতে।
তাকে।
আগতে যোনটো বস্তু দুটকাত পাইছিল আজিকালি দুশ টকা হ'ল।
তাক অঁ বহুত দাম হৈ গল আৰু এতিয়ালৈ। আগৰ দিনতেটো ভালেই আছিল কয়।
অঁ। আগৰ দিনত তোমালোক কৌ এতিয়া আগৰ দিনত দছ টকা এটা লৈ গ'লে পোৱালি পেট ভৰাই খাই আহিব পাৰে কিন্তু এতিয়া তোমাৰ উম পোৱালি হে এশ টকা লৈ গ'লেও পেট নভৰে।
সেইটোৱে। ন এতিয়ালৈ নাপায় দছ টকাত একোৱেই নাপায়।
একোৱেই নাপায় অঁ।
আৰু পালেও যি অকণমান অকণমান হয় ইমান সৰু সৰুকে বেচে।
তোমাৰ আজিকালি কুৱানটিটিও কমি গৈছে। আগত আগতে তুমি যিমান পাইছিলা আজিকালি তাত কে বহুত কমাই দিছেতো বস্তুটো।
অঁহ।
কিন্তু সেইমতে তোমাৰ ইনকামো বাঢ়িব লাগে ইনকাম কিন্তু একেই আছে। ইনকামটোতো বঢ়া নাই ন কাৰোৰে?
অঁ, বাঢ়িব লাগে ইনকামো নাবাঢ়ে আৰু কি কৰিবা আৰু।
সেইটোৱেই, যিমান পাই আছে সিমানেই পাই আছোঁ। তাকেহে।
বাঢ়িব লাগে কিন্তু ইনকামটো।